এনেই আছিলো ৰ'বা।
নাই, এতিয়ালৈকে শুৱা নাই আৰু। যোৱা নাই, তুমি খালা নেকি?
নাই বনোৱাই নাই, বনাম'হে আৰু।
অ', এনেই ঘৰত ভাল নে নাই?
উমঁ' ভালেই, তোমাৰ?
মইও আছো, - কিয় বা ফোন কৰিলা আজি ইমান দেৰি ৰাতি?
অ', মানে তোমাৰ লগত এনেই আৰু পৰিয়ালৰ বিষয়ে মানে গুৰুত্বৰ বিষয়ে কিছুমান আলোচনা কৰিব ওলাইছো। সেইটোৱে।
অঁ', -অঁ', -সেইটোচোন ঠিকেই ভাবিছা, পৰিয়াল নহ'ল ন' আজিকালি মানে পৰিয়াল নহ'লে ন' মানে কোনে কাৰ ভাল লাগে বা। মানে সেনেকুৱাই দিয়া নো পৰিয়ালৰ গুৰুত্ব আমাৰ জীৱনত বহুত বেছি। কোৱাচোন?
হয়, তুমি একদম বেছিভাগ চাবা আমি মানে- অ', আমাৰ মানে মানুহ আমাৰ সামাজিক প্ৰাণী হয় নে নহয়। জন্মৰ পিছতে মানুহে যিজন আশ্ৰয় বা প্ৰথম চকু মেলে সেয়াই হ'ল মানে তোমাৰ- পৰিয়াল। ধৰা' তোমাৰ মা, দেউতা, ককা, আই শৰীৰে গঠিত এই পবিত্ৰ বান্ধনটোৱে আমাৰ জীৱনৰ আধাৰ হয় নে নহয় কোৱাচোন
হয় তুমি ঠিকে কৈছা আমাৰ আমি আমাৰ পৰিয়ালৰ আ মানে লগতে থাকি ডাঙৰ দিঘ দীঘল হওঁ আমি সকলো কাম কাজ কৰিবলৈ শিকো বা আমি নিজৰ পৰিচয়টো আমি আমাৰ পৰিয়ালৰ পৰাই পাওঁ দিয়াচোন
হয় তুমি একদম ঠিকে কৈছা দে চাবা আমি টকা পইচা হেৰালেও বা ধৰা ধন সম্পত্তি হেৰালে আমি পিছলৈ আকৌ ঘুৰাই পাব পাৰো কিন্তু এতিয়া আমাৰ পৰিয়ালে হেৰাই যোৱা আমাৰ জীৱনটো শূন্য হৈ পৰে হয় নে নহয় কোৱাচোন
হয় এইটো একদম ঠিক কথা কৈছা ময়ো সেইটোয়ে ভাবি আছিলো কাৰণ আমি আহ ধন সম্পত্তি হেৰাওক বা বাকী কিবা বস্তুৱে হেৰাই যাওঁক আমাৰ যদি আমাৰ নিজে কৰিব পৰা ক্ষমতা আছে তেন্তে আমি আৰু সেইবিলাক অৰ্জন কৰি ল'ব পাৰিম। কিন্তু পৰিয়ালৰ কোনোবা এজন মানুহ যদি আমি হেৰাই দিওঁ তেন্তে আমি তেওঁক আৰু কেতিয়াও প ঘূৰাই পাব নোৱাৰো।
হয়। তুমি একদম ঠিকেই কৈছা। এতিয়া চাবা সৰুতে যেতিয়া আমি খোজ কঢ়িব পৰা নাছিলো আমাক দেউতাই হাতত ধৰি কিনে খোজ কঢ়িব শিকাইছে বা আমাক পঢ়াবলৈ আমাৰ মায়ে শিকাইছে আমাৰ প্ৰথম গুৰুৱে হৈছে আমাৰ মা দেউতা। হয়নে নহয় কোৱাচোন?
হয় তুমি ঠিকে কৈছা, কাৰণ আমি আমাৰ ৰ্ফাষ্ট কথা বিলাকে কব ক'ব জনাতো তো আমি আমাৰ ঘৰৰ পৰা বা মা দেউতাৰ পৰাই শিকো
হয়। আৰু তাৰপিছত ককা আইতাৰ বা ককা আইতাই শিকোৱা সাধু কথাবোৰৰ পৰা আমি বহুতো কথা বা আমাৰ নীতি নিয়ম শিকাত শিক্ষা শিকিব পাৰিছো। বা তোমাৰ ধৰা আজিকালি এনেকুৱা মানুহ বিলাক মানে মানুহ বিলাকে আমাৰ বিপদৰ সময়ত সহায় নকৰে। কিন্তু কি কয় আমাৰ ঘৰ একমাত্ৰ আমাৰ পৰিয়ালে যোনটো আমাৰ লগত সদায় থাকে। যিমান বিপদ হওঁক বা যিমান যা পৰিয়ালে আমাৰ লগত থাকে হয় নহয় কোৱাচোন?
হয়। তুমি এইটো ঠিকে কৈছা, কাৰণ আজিকালি কিছুমান মানুহ আছে যে বেলেগৰ কাৰণে নিজৰ পৰিয়ালৰ লগত কাজিয়া কৰে বা পৰিয়ালৰ পৰা দূৰ দূৰ হৈ যায়। আহ ধৰা এনেকুৱা কিছুমান লৰাই আছে যে আজিকালি মা মানে লগৰ বোৰৰ কথা শুনি পেলাই এনে কে মাক দেউতাকৰ লগত কাজিয়া লাগে কাজিয়া লাগি পেলাই ঘৰৰ পৰা ওলাই যাব। বা কিবা কৰিব আচলতে সেইবিলাক কৰি কিনে কি লাভ হয়, কাৰন বিপদত পৰিলেটো নিজ নিজৰ মা দেউতা বাকী পৰিয়ালৰ মানুহ বিলাকে আহিব ন চাব কাৰনে।
অ' একদম ঠিকেই কৈছা। এতিয়া চা কিবা উৎসৱ পাৰ বন হ'লে বা দুূৰ্গা পূজা আহিলে বা বিহু আহিলে বা এনেকুৱা বহুতো ধৰণৰ উৎসৱ আহিলে পৰিয়াল বিলাকৰ লগত হাঁহি ধেমালি কৰি ফুৰিব যোৱা বা বিহু সময়ত লাৰু পিঠা খোৱা বা হাঁহি ধেমালি কৰা বা বিহু চাব যোৱা এক্দম আনন্দ লাগি যায়। হয়নে নহয় কোৱাচোন?
হয় তুমি ঠিকে কৈছা, কিন্তু আজিকালি সেই বিলাক বহুত কমেই যায়। যে ল'ৰা ছোৱালী বিলাকে নিজৰ পৰিয়ালৰ লগত এইবিলাক চাব যায়। কি আগতে তে আছিল যে এনেকুৱা কি বুলি কয় নিজৰ পৰিয়ালৰ লগতে গৈছিল বা এইবিলাক কৰিছিলে, হাঁহি ফূৰ্তি কৰিছিল, কিন্তু আজিকালি ল'ৰা ছোৱালী বিলাকে নিজৰ পৰিয়ালৰ লগ ত যাবৰ কাৰণে টানে পায়, তেওঁলোকে নিজৰ লগ বন্ধু হওঁক বা কিবা কোনোবা বেলেগৰ লগতে হয় তেওঁলোকৰ লগত যাব।, কিন্তু নিজৰ পৰিয়ালৰ লগত যাব লাগিলে তেওঁওলোকে আজিকালি ভাল ন পায় নাপায়।
হয়, একদম ঠিকে কৈছা, আৰু চাবা আজিকালিতো এ ফোন চাই বা টিভি চাই বিলাকে মানে ল'ৰা ছোৱালী বিলাকে মানে পৰিয়ালৰ লগত সময় কটোৱাটো পাহৰি গৈছে। এনেই অনবৰতে কিবা ফোন চাই থাকিব বা বা লগৰ লগত ফুৰিব যাব সেইয়াই আৰু।
হয়। তুমি একেবাৰে ঠিকে কৈছা দিয়াচোন। আজিকালি কোনো মানে আগ আগৰ দৰে নাই যে বহিব অকমান টাইম কথা পাতিব অকমান নিজৰ কথা কব সেনেকুৱা টাইপ কোনো নোহোৱা হৈছে। সকলোৱে নিজৰ লগতে ব্যস্ত হৈ থাকে কোনো যে নিজৰ পৰিয়ালক তেনেকুৱা অকমান সময় দিব লাগে বা কথা পাতিব লাগে কোনো এইবিলাক নাভাবে আজিকালি।
হয়, তুমি একদম ঠিক কৈছা দেই চাবা ধনী হ'লে সকলো ওচৰত চাপি আহে। তাত তুমি ধৰা মান বে সমাজৰ‌ মানে ধৰা সমাজৰ মানুহে বা বেলেগ কোনোবা লগৰ বোলে হওঁক ধনী হলে মানে আহ ওচৰ চাপে কিন্তু যেতিয়া ধৰা আমাক টকা পইচা হেৰাই যায় বা আমি কিবা বিপদত পৰো তেতিয়া মানে সেই সময়ত মানে আঁতৰি যায় বা মানে তোমাৰ একো সহায় কৰি নিদিয়ে কিন্তু একমাত্ৰ পৰিয়ালে যে আমাৰ ওচৰত থাকে হয় নে নহয় কোৱাচোন বা আমাক সাহস দিয়ে বা আমাক সন্তনা দিয়ে যে পিছালৈ‌ তই এনেকুৱা কৰিব পাৰিবা তুমি এনেকুৱা কৰিব পাৰিবা বুলি হয়নে নহয় কোৱাচোন
হয় তুমি ঠিকেই কৈছা আৰু মানে উম বেলেগ হলে আমি যদি কিবা এটা ভুল কৰিছো বা আমি কিবা বিপদত পৰিছো তেন্তে এতিয়া আমি যাৰ কাৰণে মৰি থাকোৱা আমাৰ লগ বন্ধু হওক বা বেলেগ কোনোবা হওক আমাৰ পৰা দূৰৈত গুচি যাব যে এই ইয়াৰ বিপদ হৈছে আমি কিনো সহায় কৰিম কিবা কিবি কৈ পেলাই গুচি যাব কিন্তু এনেকুৱা পৰিয়ালৰ মানুহখিনিয়ে নকৰে পৰিয়ালৰ মানুহখিনি লাগিলে দিন ৰাতি খাতি হলেও আমাক সহায় কৰিব সেনেকুৱা টাইপ সেইকাৰণে আমি মই ভাবো যে আমি সক আমাৰ সক সকলো লোককে গুৰুত্ব দিয়াটো উচিত কিন্তু আমি আম পৰিয়ালৰ মানুহখিনিক আটাইতকৈ বেছিকৈ গুৰুত্ব দিয়াতো উচিত
হয় তুমি একদম ঠিকে কৈছা এতিয়া চাবা হা তোমাৰ মানে কি কয় দিনটো কিমান মানে ধৰা এতিয়া ল'ৰা ছোৱালীবিলাকে কাম কৰিব যে বা পঢ়িবলৈ যে দিন দিনমানে কষ্ট বা অ কষ্ট বা পায় বা বহুত কাম কৰিনে বহুত কষ্ ট পায় তেতিয়া তেতিয়া ঘৰলৈ ঘূৰি আহে তেওঁলোকে মানে পৰিয়ালৰ মা মা মানুহৰ লগত মানে হাঁহি ধেমালি কৰি কিনে যেতিয়া মানে খাবলৈ বহে বা এক- হাঁহি ধেমালি কৰি কিনে ভাত চাত খাব বহে ইমান শা- ইমান আনন্দ লাগে দেখি একদম ভাল লাগে হয় হয়নে নহয় কোৱাচোন
হয় তুমি ঠিকেই কৈছা দিনটোৰ ইমান ব্যস্ততা বা ভাগৰৰ মূৰত যেতিয়া আমি আমাৰ পৰিয়ালৰ লগত অকমান বহু বহু তেওঁলোকৰ লগত কথা পাতো তেওঁলোকৰ লগত একেলগে খোৱা খাওঁ ধেমালি কৰো সেইবিলাক গো গোটেইবোৰ মানে আমাৰ দিনটোৰ যে ইমান খিনি ভগৰ আছে আমি যিমান হলেও অকমান হ'লেও পাহৰি যাওঁ বা অকমান হ'লেও আমাৰ মনটো ভাল লাগে।
হয়। আৰু চাবা আজিকালিতো মানে এনেকুৱা হৈছে যে চাকৰি বা পঢ়া শুনাৰ বাবে অ' ল'ৰা ছোৱালীবিলাকে ল'ৰা ছোৱালীবিলাকে বাহিৰত বাহিৰত মানে যায়। আৰু চাবা আজিকালিতো বহুতো এনেকুৱা হৈছে ন বাহিৰৰ বাহিৰৰ পৰা মানে বাহিৰত মানে মানুহবিলাকে পঢ়িব‌ যে ল'ৰা ছোৱালী বিলাকে বা কামৰ কাৰণে আজিকালি প্ৰায় ভাগে বাহিৰত যাই আছে, যাৰ ফলত তোমাৰ একক পৰিয়াল মানে একদম বাঢ়ি গৈছে আৰু তোমাৰ যৌথ পৰিয়ালবোৰ বহুত ভাঙি গৈছে। আৰু এনেকুৱা হৈছে যে তোমাৰ মানে আৰু আটাইতকৈ দুখৰ কথা এয়ে এনেকুৱা হ'ল যে আজি মানে আজিকালি ল'ৰা ছোৱালী বিলাকে অ', বুঢ়া মাক দেউতাকক মানে বৃদ্ধ আশ্ৰমত পঠাই দিয়ে। হয়নে নহয় কোৱাচোন? যোনটো মা দেউতাই মানে তোমাক সৰুৰে পৰা ডাঙৰলৈকে পঢ়াব শিকালে বা তোমাক খোজ কঢ়িব শিকাইছে বা তোমাৰ যিমান লাগতিয়াল বস্তু সেইবিলাক তেওঁলোকে নাখাই কিনে আমাৰ কাৰণে দিছে, কিন্তু আজি সেই ল'ৰা ছোৱালীবিলাক সেই নিজৰ মা দেউতাকক বৃদ্ধা আশ্ৰমত পাঠাইছে এইটো শুনি একদম বেয়া লাগে হয়নে নহয় কোৱাচোন বা দেখিয়ে বহুত বেয়া লাগে।
হয়, হয় তুমি ঠিকে কৈছা। এইটো ময়ো বহুতৰ তাতে শুনিছো। বা মই দেখিছো, কিন্তু আচলতে আমি এনেকুৱা কৰিব নালাগে এইটো একদম মানে মই ভাবো এইটো যে এইটো আচলতে চৰকাৰে একদম অপৰাধ বুলিয়ে মানে হেৰি কৰি দিব লাগে, এনেকুৱা যদি কোনোবাই কৰে তে বহুত কঠোৰ শাস্তি দিব লাগে, কাৰণ এইটো একো কথা নহয় যে ইমান সৰুৰে পৰা ফাৰ্ষ্টটো জন্ম দিলে, জন্ম দি কিনে সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে পঢ়ালে শুনালে খুৱালে। তাৰে পিছত যদি এ সেইজন মানুহে সেই মাক দেউতাকাকে মানে এনেকৈ এ দূৰ কৰি দিয়ে নিজৰ পৰা, বা এনেকুৱা মানে অ' অলাগ টিয়াল বস্তু হিচাপে গণ্য কৰে, সেইটো মোৰ মতে একদম সেইজন মানুহ মানে ডাঙৰ পাপি কোনো নাই আৰু এই পৃথিৱীত।
হয়, তুমি একদম ঠিকে কৈছা। যে পৰিয়ালে হৈছে ভগৱানে দিয়া এখন জাই মন্দিৰ। ইয়াত মৰম পূজা বা অ' পূজা হয় বা ত্যাগৰ ভোগ দিয়া হয়। এতিয়া চাবা যদি পৰিয়াল নহয় বা পৰিয়ালৰ যদি নহয়। তেতিয়া আমাক ইমান বেয়া লাগে হয় নে নহয়। বা তেনেহ'লে আমি কিবা বাহিৰত বা বা বাহিৰৰ কিবা কামৰ কাৰণে যদি আমি বাহিৰলৈ যাওঁ। ইমান পৰিয়ালৰ মনত পৰি থাকে বা ঘৰৰ কথা মনত পৰি থাকে বা মা দেউতাৰ কথা মনত পৰি থাকে, ভাইটি ভন্টি আইতা বিলাকৰ কথা বহুত মনত পৰি থাকে হয় নে নহয়।
হয়, তুমি ঠিকে কৈছা। আৰু চাবাচোন আমি যদি ক'ৰবাৰ পৰা মানে এ ধৰা কামৰ পৰা বা আমি এতিয়া অ', স্কুল কলেজৰ পৰা আহো, আমি যদি আহি পেলাই মাক বা ঘৰত দেখা নাপাওঁ তেতিয়া আমাৰ মনতটো ভাল নালাগে। আমি মানে আহি কেনে আমি ক'ব গ'লে আমি আমাৰ মাহঁতক মাক বিচাৰো আৰু। ত' সেনেকুৱাই, আমাৰ জীৱনত আমাৰ পৰিয়ালৰ গুৰুত্ব বহুত বেছি। বহুত মানে বহুতে বেছি। পৰিয়াল নহ'লে আচলতে এজন মানুহক দুখীয়া বুলিয়ে ক'ব পাৰে। আটাইতকৈ যদি অ', মানে চবতকে বেছি যদি কোনোবা দুখীয়া আছে সেইজনে মানুহ যোৱাৰ পৰিয়াল নাই।
হয়। তুমি একদম ঠিক, যাৰ লগত যদি ধন সম্পত্তি আছে। কিন্তু পৰিয়াল নাই। সেও কেতিয়াও ধনী হ'ব নোৱাৰে, কিন্তু যাৰ লগত অ' যোনে যোনে ম ধৰা দুখ শিকা বা কিন্তু তেওঁলোকৰ পৰিয়াল হাঁহি ধে বা হাঁহি ফুৰ্টি আছে তেওঁ এটা মানে তোমাৰ ধনী মানুহৰ হয় নে নহয় কোৱাচোন?
হয়, তুমি একেবাৰে ঠিকে কৈছা। কাৰণ মই মোৰ মতে পৰিয়ালে আমাৰ আটাইতকৈ চেষ্টা ধন আৰু তাতকৈ ডাঙৰ একোৱে থাকিব নোৱাৰে কাৰণ পৰিয়ালৰ ধৰে সুখ বা শান্তি আমি কতো নাপাও।
হয় তুমি একদম ঠিকে কৈছা এতিয়া চাবা আমি দিনটো দহ মিনিট হলেও পৰিয়ালৰ লগত অ হাঁহি ধেমালি কৰিব লাগে বা কথা পাতিব লাগে বা আমি সৰুৰ লগত হাঁহি ফেমেলিৰে কথা পাতিব লাগে কেতিয়া খং কৰিব নালাগে। মা দেউতাক সন্মান কৰিব লাগে ককা সন্মান কৰিব লাগে বা ককা আইতাৰ মা দেউতাৰ কথা শুনিব লাগে। বা মাৰ কেতিয়াবা কামত সহায় কৰি দিব লাগে হয় নে নহয় কোৱাচোন।
হয় হয় তুমি একেবাৰে ঠিক কৈছা এনেদৰে আমি আমাৰ পৰিয়ালক গুৰুত্ব গুৰুত্ব দিয়াতো বহুত মানে বহুত বেছিয়ে দৰকাৰী। আজি তোমাৰ এনেকৈ পৰিয়ালৰ বিষয়ে আলোচনা কৰি বহুত ভাল দিয়াচোন।
হয় তোমাৰ লগতো মানে আলোচনা কৰনে বহুত ভাল লাগিল বা কিছুমান কথা মই জানো নৈছিলো গম পালো পিছলৈ আমি এনেকুৱা কথাবিলাক আলোচনা কৰিব পাৰো।
অ ঠিক আছে দিয়া নিশ্চয় কৰিম আমি।
ধন্যবাদ।